হেল্ল' কি কৰি আছা?
এনে আছো অফিচত আছো।
অ, ভাত-চাত খালানে।
নাই, নাই ভাত, ভাত খোৱা নাই। ৰাতিপুৱা চাহ বিস্কুট খালো আৰু।
চাহ বিস্কুট হয় নেকি অ, কি বিস্কুট খালাতে।
অ, মেৰি গ'ল খালো।
মেৰি গ'লড খাল মেৰিগলডাল পোৱা নেকি।
ভাল লাগে চাহ লগত এ গাখীৰ চাহ লগত ভাল লাগে।
অ', অ', হয় মই মেৰিল মই খালো এই তোমাৰ লুচি আৰু চহালো।
অ'।
আৰু এই মানে বিস্কুটো ভালেই লাগে ছাৰৰ লগত আৰু কি কয় এনে আৰু কি, কি বিস্কুট ভাল পোৱা?
এনে মোক বিস্কুটটো মানে টাইগাৰ বিস্কুট ভাল লাগে আৰু এ বাউন্চ এটা বিস্কুট আছে সেইটো ভাল লাগে।
অ, হয় নেকি আচ্ছা।
ম বেছি মই বেছি মিঠা নাখাওঁ।
অ', অ', মইয়ো এই তোমাৰ এই বিস্কুট বোৰ ভাল পাওঁ তোমাৰ বেছ বেকাৰীৰ বিস্কুট। ভাল লাগ বেকাৰী বিস্কুট খোৱাে নে?
অ, খাওঁ, খাওঁ।
অ, কি বিস্কুট ভাল লাগে বেকাৰীৰ?
বেকাৰী এতিয়াতো মোৰ এই অ, এটা কটা বুলি বিস্কুট আহো। এ, এইটো চা এইটো চাহৰ লগত খালে ভাল লাগে।
অ', অ', হয় ঠিকে হ'ল সেইটো মোকো ভাল লাগে আৰু এই আগতে যে আমি খাইছিলোঁ এই কুকিজ
অ', অ', অ'।
অ, এইটোও ভাল লাগে ন এতিয়াতো খোৱাই নাই বহুত দিন হ'ল। নাই অ, এইটো উম, নবনাই আজিকালি সেইকাৰণে আগতে খাইছিলোঁ বৰ টেষ্টি লাগিছিল।
অ, আজিকালি এই কেকে বনাই
উম, উম, আৰু তোমাৰ এই বেকাৰীৰ কেক বোৰো ভাল লাগে খোৱাতে।
অ', অ'।
সেই আগতেই খাইছিলোঁ যে এটা চেনি থকা চেনি থকা কেক যে বগাকে অ, সেইটো ভাল লাগে সেইটোও খাইছিলোঁ আগতে।
আৰে ক্ৰীম, চিনি ক্ৰীমটো থাকেটো।
অ', অ', হয়, সেইটো ঠিকেই ওলাম, সেইটোও ভাল লাগে। সেইটো ভাল লাগে এইটো খাই কিনা আৰু এনেই আৰু কি, কি ভাল পোৱা তুমি?
এনেই আৰু মই অ', ক'বা বুলি মই সন্ধিয়াতে খাওঁ। ফাষ্ট ফুডকিটা অকণমান যেনেকে হৈ গ'ল চাওমিন, ম'ম'। অ', মই সন্ধিয়া টাইমতে খাওঁ মানে।
অ', সন্ধিয়া টাইমত সদায় খোৱা?
সদায় মানে নহয় মানে, এনে কিটা কিটাবা মন গ'লে খাওঁ আৰু। সদায় খালে এনে গেষ্টিং প্ৰব্লেম হৈ যাব।
অ', অ', হয়, সেইটোতো ঠিকেই ক'লা উম, গেছৰ প্ৰব্লেম হৈ যায়। আৰু এনেই পেট চেটো বিষাই যে। সেইকাৰণে উম, পেট বিষাই উম।
আৰু কি কৰি আছা এতিয়া?
অ'। এতিয়া বহি আছোঁ আৰু দিনৰ খানা ৰেডি কৰিব লাগিব এতিয়া। তুমি কি খাবা দুপৰীয়া?
মই, মই খাম উম, পাবা চাগে মাছ আনিছে নেকি? মায়ে বনাব, অ', তুমি কি বনাবা?
অ', মই বনাম চাগে আজি বনাম দিনত।
কি, কি?
বাঁহৰ গাজা খাই পাইছানে?
বাঁহৰ গাজা খাই পোৱা নাই।
অ', সেই যে বাঁহৰ যে কোমলিয়াই যে থাকে।
অ', অ', এই তাৰ এই ফুলটো!
অ', কুম ফুলতটো নহয়, ফুল নহয় কোমলীয়া থাকে।
কমল-কোমলীয়া বাঁহটোৰ য নতুন কৰি ওলায়।
উম, উম, হয়, হয়, এইটো। অ', এইটো অ', অ', আচাৰো হয়, এইটো খাইছানে তুমি?
মই আচাৰটো খাইছিলোঁ, চবজিটো খোৱা নাই।
অ', ঘৰত
চবজিটো
নহয়, নহয় ঘৰত বনোৱা নাই। মই মোৰ ঘৰৰ ওচৰত এটা আমাৰ আছে আণ্টি এইটো দিছিলে।
অ', হয় নেকি? অ', ভাল লাগে ন সেইটো উম। সেইটো খাই বৰ ভাল লাগে কিন্তু, এই তোমাৰ আচাৰটো টেঙা হয়।
অ', অ'।
আৰু ভাল লাগে এইটো এই টো তোমাৰ এ, কিবা কিবি মাংসৰ লগতো দিব, দি কিনে খাব পাৰি।
অ'।
মাংসৰ লগতো খাব পাৰি ভাল লাগে ন! আৰু এই তোমাৰ বাঁহ গাজাৰ আৰু কি-কিবা কিবি চব- চবজিত টো বনাব পাৰি চবজিত দিব পাৰি।
অ', অ', অ'।
বেলেগ চবজিটো মিক্স কৰি কিনে দি, বনাব পাৰি ভাল লাগে ঘ আৰু আমিতো কেনেকুৱা আচাৰ খাইছিলা তুমি মানে পানীত দিয়াতো খাইছিলা নেকি পানী পানী থাকে যে আচাৰটো অ অ তেলত দিয়াটো খাইছিলো অঁ আমিতো এই পানীতো তোমাৰ নিমখ পানীত দি দিওঁ নিমখত দি দিওঁ সেনেকুৱাও খাওঁ সেনেকুৱাও ভাল লাগে অঁ অ এনেকুৱাও বন তোমাৰ
অ মই আজিয়ে গম পালো কেনেকে বন মোক শিকাই দিবা নেকি
অ সেইটোয়ে তোমাৰ পানীত অলপ এ মানে বটলে ত বটলত দিব লাগে অলপ পানী দিব লাগে নিমখ দিব লাগে সেইটোতে বাহ গাজা কাটি কিনে দিব লাগে তেতিয়া বহুত দিন হোৱাৰ পাছত এইটো হৈ যায় ন
বাতু বাতু লাম্বা কাটিব লাগে সৰু সৰু কাটিব লাগে
সৰু সৰু কাটিব লাগে
অ
উ সৰু সৰু কাটিলে তেতিয়া ভাল লাগে আৰু খোৱতে ভাল লাগে টেষ্ট
অ ত বটলত কাটি পিনি দৰত থ'ব লাগে নহলে না ঘৰত থ'ব লাগে
ৰ'দতো থ'ব লাগে মাজে মাজে ৰ'দত থব লাগে
অ অ
ভাল লাগে
দিয়া মই একবাৰ চেষ্টা কৰিম বনাব কাৰণে এইটো
অ এবাৰ কৰিবা ত্ৰায় ভাল লাগিব খাবা এবাৰ বহুত টেষ্টি লাগে বহুত মানুহে তোমাৰ বহুত মানুহে তোমাৰ এই গাহৰি মাংসৰ লগত খায়
অ গাহৰি মাংসলৰ খাই অ এই গাহৰি বেচা মানুহকেইটাও বেচে অ এ বেলতল অঁ মই গাহৰি খাওঁ
অ তেনেকুৱা বনোৱা
এ আহ মোৰ মায়ে বনাইটো মই এবাৰ বনাইছিলো মই যেতিয়া পিকনিক গৈছিলো নিজৰ ফ্ৰেণ্ডৰ তাতে যি বনাইছিলো
অ হয় নেকি কেনেকুৱা বনাইছিলা
অ আগত গাহৰিটো বইল কৰি দিছিলো বইল বল খোৱাৰ পিছত পূৰা পিঁয়াজ কাটিলোঁ পিঁয়াজটো কটাৰ পিছত তাক ভাজিলো ভাজি পিনি তাৰ পিছত জলকীয়া পেষ্টটো দিলো তাৰ পিছত মছলা কেইটা দিলো মছলা কিটাৰ পি পিছত আদি লচুন দিলোঁ দিয়াৰ পিছত বহু ভালকৈ ফ্ৰাই কৰিলোঁ ফ্ৰাই কৰাৰ পিছত আধা আধা টেমেট' দিলোঁ তাৰপিছত গাহৰিটো দি দিলোঁ গাহৰিটো দিয়াৰ পিছত যেতিয়া গাহৰিটো আমি অকণমান টাইম ঢাকনি লগাই থৈ দিলোঁ গাহৰিটোত তাৰপিছত যেন আহ তাৰ পিছত আহ গাহৰিটো তেল এলে এন তেলেৰে গাহৰি অ ত গাহৰিটো তেল যেতিয়া এৰিছে দুই মিনিৰ পিছত আমি যেতিয়া আমি তাক আৰু ফ্ৰাই কৰিলোঁ বাছ এ গাহৰি তেলে দিয় গ্ৰেভিটো হৈ গ'ল
উম উম
অ অকমান পানী দি পিনি
তোমাৰ গাহৰিতো পুৰিও খাই ন ভাল লাগে পুৰি কিনা খাই
অ পুৰি পিনিয়ে খাই অ বহুত ভাল লাগে এইটো মোক মোক গাহৰিটো ফ্ৰাই কৰা গাহৰিটোৱে ভাল লাগে, মোক এ জোল থকা গাহৰিটো বেছি খাবলৈ মন নাযায় আৰু।
হয়, গাহৰিৰ জোল থাকিলে ইমান ভাল নালাগে তোমাৰ মানে ফ্ৰাই কৰিলে, তেল তেল যে ওলাই, তেতিয়া খাবলৈ ভাল লাগে।
লাগে।
উ, এনেও তোমাৰ এই শুকান ভাতৰ লগত খাই গৰম গৰম ভাতৰ লগত খাই ভাল লাগে।
অ।
সেইটোৱে। এতিয়াতো গৰমত খাবই নোৱাৰি, ঠাণ্ডা দিনত খাব আৰু তোমাৰ গাহৰিৰ বহুত বেমাৰ ওলাই থাকে ন'! মাজে, মাজে। সেয়ে, বেছি খোৱাতো ভাল নহয়।
সেইকাৰণে নিমখ দি পিনি, হালধি দি পিনি, বইল কৰিব লাগে।
উম সেইটোতো হয় বইলটো সদায় কৰিবই লাগে। তোমাৰ গৰম পানী দি ধুবও লাগে অলপ
অ', অ।
বইল চইল কৰিব লাগে। তেতিয়া এইটো মানে কিবা কিবি বেক্টেৰিয়া হ'লে ওলাই যায় ন'!
অ, অ।
সেইকাৰণে, আৰু এনেতো ভালেই হয় এনে মাংসটো কেনেকা বনোৱা?
মাংসটো, বনোৱাৰ ষ্টাইলটো আমাৰ বেলেগ আছে। আমাৰ মানে, মই যি বস্তু বনাওঁ মই গ্ৰেভি কৰিয়ে বনাও।
অ' হয় নেকি! এই তুমি গাহৰিৰ মাংসত তিল দি কিনে খাইছানে?
তিল
অ, ক'লা তিল যে থাকে সেইটো, অ' সেনেকুৱাও খাবাচোন সেনেকুৱা বৰ টেষ্টি লাগে।
মই এই মূলা আৰু এই তিল চাটনিটো খাইছো। বহুত ভাল লাগিছ
অ, অ, হয়, হয়, এইটো নেপালীৰ যে মূলাৰ তিল চাট নেই ভাল লাগে। আচাৰ বুলি কয় সেইটো তোমাৰ, উম্ সেই সেইটোৰ লগত তোমাৰ, এই এটা চেল ৰুটি থাকে সেইটোৰ লগত খাই।
অ' অ, অ। এই মই গৈছিলো, তেতিয়া মই খাইছিলো এটা লগৰ ঘৰত বহুত ভাল লাগিছে, অ
খাইছিলানে?
অ' চেলৰুটিটো খাইছিলো। এই মাংসৰ লগত দিয়ে, এ, এ, তোমাৰ এই গাহৰি গাহৰি কাটিংটো মানে, এই খাচীটো আহ, আহ নেপালী কাটিংটো কাটে। বহুত ভাল লাগিছে। তাৰ ওপৰত, ওপৰৰখিনি চামৰাটো খালোঁ।
উম হয় নেকি? আৰু তোমাৰ নেপালী কাটিং কাটিলে মানে এইটো চব মিক্স থাকে।
মিক্সছ থাকে, অ।
উম্, চব থাকে তোমাৰ। এনেইতো ধৰা, নৰ্মেল কাটিং কৰিলে গোটেইটো মিক্স নকৰে ন'। সেইটো নেপালী কাটিঙত তোমাৰ চব মিক্স থাকে।
অ।
সেইকাৰণে ভাল লাগে খুৱাতে, তোমাৰ এই তোমাৰ এই চৰ্বিও ভাল লাগে ছাগলীৰ, চৰ্বি যে থাকে, তেল থাক পা চৰ্বি যে,
অ, অ, অ, এইটো চ কোন কোনবাই মানুহকেইটা চৰ্বিটো থৈ দিয়ে এনে এনেই।
অ, অ, থৈ দিয়ে এনেই অ।
পিছত এই পানীলাওৰ লগত খাই, এই জিকা এ কিবা কয় এইটো! আহ তোমাৰ জালি কোমৰাটো থাকে না এটা, তাৰ লগত বনাই খাই। অ মই খাইছিলোঁ, মোৰ এটা বড়' ফ্ৰেণ্ড আছে। এইটো বনাইছিলে তাৰ মাইৰে। বহুত ভাল বনাইছিলে, মোক ভাল লাগিছে খাই পিনি। তা
অ সেনেকুৱা ভাল লাগে কিন্তু সেনেকুৱা খালে ন বহুত ভাল লাগে তোমাৰ এই ছাগলীৰ পেটবোৰো খায় কিছুমানে
অ অ খাই খাই
উ তুমি খাইছ নে সেইটো
অ মই খাইছো অ
অ ভাল লাগে কিন্তু ন এইটো মইয়ে খাইছিলো উম এবাৰ ময়ো খাইছিলো মোৰ এই লগৰ ঘৰত গৈছিলো তেতিয়া অ হয় নেকি
অ মোৰ মায়ে বনাইছিলে এনেকৈ
অ মইয়ে লগৰ ঘৰত গৈছিলো তেতিয়া মানে এই ৰুটিৰ লগত খাবলৈকে আৰু বেছি ভাল লাগে
জোল নব নাই আমি আমি ভাজি দিওঁ
অ ভাজি কিনা অ অ সেইটোয়ে ভাজি কিনা তোমাৰ টিৰ লগ শুকান শুকানকৈ খালেও ভাল লাগে সেইটো
অ অ
সেনেকুৱা ভাল লাগে উম সেইটো সেইবোৰ এনেকৈ খাল খাব লাগে আৰু ভাল হয় ছাগলীৰ ঠেঙ খাব লাগে কেতিয়াবা
অ ছাগলী ঠেঙই বহুত বহুত মানুহকেইটা খাই দ তলেও ক ছাগলীৰ ঠেংটো খাবা বহুত প্ৰ'টিন পাবা তুমি অ হাৰ্দিৰ গানে ভাল হয় আৰু তোমাৰ কিবা অসুস্থ চকু হ'লেইটো
উম উম হয় হয় ঠিকে কদম উম ঠিক আছে দিয়া ভাল লাগিল তুমাৰ লগত কথা পাতি উ দিয়া
অ